অঁ শুনিছো দিয়া কোৱা এ আছো ভাত বনাব যাওঁ আৰু
অঁ অঁ তুমি বনা বনোৱা মানে ভাত
নাই নাই এই ৰাতি ৰাতিপুৱা মানে খাওঁ গ ভোক লাগিছে মানে বৰকে
আঁহ ঠিকে আছে বাৰু
তুমি খালা,
অঁ খালো দিয়া এই পানী দিয়া ভাতকে খালো
অঁ ভালে কৈ লাগে গৰমটো চাই আমিও বেলেগ সদায় পানী দে এ হা ৰাতিপুৱা এইখিনি সময়ত কিন্তু আজি, ভাত নাছিল মানে
অঁ হয় নেকি
কিহে খালা তুমি
মই তোমাৰ হেৰি কৰিলো গছৰে বেঙেনা আছিলে বেঙেনা এটা পুৰি পেলাই িকটা কৰিলো
অঁ, ভালে কৰিলা দিয়া
তাৰপিছত নেমু এফাল ললো
হম
পিয়াজ এখনাল ললো তাৰ পিছত আচাৰ আছিলে অকন মান তোমাৰ জল পাই আচাৰ অলপ আছিলে
অঁ, অঁ এটো ভাল লাগে খাই দিয়া
আচাৰত খালো
আমাৰো বগৰী আছে বাৰু
উম অঁ হয় দিয়া তোমাৰ হেৰি এইয়া, এইয়া হেৰি যাবা নেকি, এ গৰম বন্ধত অলপ ঘুৰিবলৈ মানে যাবা নেকি, মানে আমাৰ গোটেই ছাত্ৰ সমাজ মানে যাম বুলি ভাবিছো। মহাবিদ্যালয়ৰ পৰা
পাৰি যাবলৈ কিমান মানকে তুলিছা তুমি কবা
কিমান মান আলোচনা আলোচনা কৰা নাই সকলোৰে মতামতটো লৈ পেলাই তেতিয়া মই মানে আলোচনাটো কৰিম আৰু, এ হয় এ বিদ্য়ালয়ৰ মানে শিক্ষাগুৰুসকলে মানে মুটে মানে দায়িত্ব দিছে গোটেই সেইমানে কি কৈছে তুমি গোটেখিনি আয়োজন কৰা তুমি ক'ত কেনেকে কি কৰিব লাগে তে
বিদ্যালয় বাহিৰে মহাবিদ্যালয়ৰ বাহিৰে বেলেগো যাব পাৰিবনে মানে বেলেগ কোনোবা
উ মানে আমি মানে অকলশৰীয়াকে মানে ছাত্ৰ সমাজটোৱে
ছাত্ৰ ছাত্ৰী
অ নহয় মানে বিদ্যালয়ত নপঢ়া মানে বেলেগো
অ পাৰিবনে সেনেকোৱা
হয় হয় প পাৰা যাব কিন্তু মানে তেওঁ তেওঁ মই তোমাৰ হেৰি মই অহ আমাৰ শিক্ষা আমাৰ শিক্ষকক সুধিলো শিক্ষকে যদি কয় তেনেহলে মই মানে তোমাক জনাম অ তোমাৰ ভাইটি নিজৰ ন এ নিজৰ ভাইটি হলে একো কব অসুবিধা নাই দিয়া পাৰিবা পাৰিবা অ ঠিক আছে নহয় এনেও মানে আমাক মানে মানুহো কমি আছে আমাৰ মানুহো বেছি লাগে তেতিয়া মানে তোমাৰ অহ পইচা তোমাৰ বেছি হ'লে তেতিয়া আমাৰ মানে অকমান অ সুবিধা হয় আৰু নিজৰে
অ মানে এ সৰু প সৰু যে সিহঁত বেছি সৰু নহয় আৰু ছিক্স মান ছিক্সত পঢ়িছ এবাৰ চেভেন পাব
হয় হয় অষ্ট সপ্তম সপ্তম শ্ৰেণী নেকি ন সপ্তম শ্ৰেণী হয় হয় উম ঠিক আছে মই তুমি মোক জনাই দিবা মই তোমাৰ হেৰি কৰিম তোমাৰ ভাইটিৰ নাম আৰু তোমাৰ নামটো মোক এ হেৰি কৰি কৈ দিবা তুমি লগ পালে এতিয়া ক'ব নালাগে বাৰু ভিতত কৈ দিলেই হ'ল ঠিক আছে তেতিয়া মই তোমাৰ তোমাৰ লোকৰ নামকেইটা মই ভৰাই দিম আৰু মই শিক্ষাগুৰু প্ৰধানক সুধ লম কথাটো তেনেকে তেনেকে ভায়েকে যাব পাৰিবনে মানে বাকী যোৱাবাৰ যোৱাবাৰ মত গৈছিলো তোমাৰ ৰাজস্থানত তেতিয়াতো তোমাৰ ঠাণ্ডাত তেতিয়া তোমাৰ ঠাণ্ডাই আছিলে ন
অ অ
উ মানে তোমাৰ কি কম বৰ বঢ়িয়া লাগিলে দেই
এ এ হেৰি এনেকুৱা গৰম বন্ধত মানে এনেকা থা ঠণ্ডা জেগাত গৈ ভাল লাগো মানে বহুত গৰমত থাকো ন ভাল লাগে ঠাণ্ডা জেগাত গৈ শ্বিলং শ্বিলং গৈ আমাৰ এইটো বেলেগ ওচৰৰে একো নাই দিয়াচোন শ্বিলং গৈে ভাল লাগে
হয় হয় আমি আমি যোৱাৰ কিন্তু ঠাণ্ড দিনতে গৈছে শ্বিলঙত ঠাণ্ডা দিনত লৈ গৈছিলে।
অ ', এইবাৰ যাম এইবাৰ- এইবাৰ কব লাগিব মানে বাইদেউহতক।
অ ', - অ ', যোৱাবাৰ ঠাণ্ডাদিনত লৈ গছিলে বৰ ভাল লাগে। কিলাৰ, সকলোৱে একেলগে মানে, মানে ভাল লাগে এনেকে সকলো একেলগে যেতিয়া যাম ন',। আমি ৰেলগাড়ীত, - গৈছিলো যাওঁতেও ৰে'লগাড়ীত গৈছিলো আহোতেও ৰে'লগাড়ীত আহিছিলো।
কিহত- কিহত ক'ত গৈছিলা?
ৰাজস্থানত গৈছিলো নাই- নাই- নাই ৰাজস্থানত গৈছিলো। তোমাৰ কি ভাল লাগিলে মানে, সকলোৱ একেলগে যেতিয়া যাওঁ ন', সকলোৱে এ, গান গাই কিবা কিনি কৰে গীত - মাত, কৰে। নাচ বা, নাচ বা গা, নাচে, এইবিলাক কৰি কৰি মানে গামী গৈ আছিলো। তেতিয়া মানে তোমাৰ আহ', তোমাৰ ইয়াত, তিনি- তিনিদিন লাগিছে। টেই মানে তোমাৰ আহ', যোৱাটো, তিনিদিন লাগিছে মানে আমাৰ, ট্ৰেইনখন অলপ মানে তোমাৰ, অকমান হেৰি হ'ল যে,
দেৰি হল। কিন্তু হেৰি যোৱাবাৰ আমাক ক, মানে, মহাবিদ্যালয় পা, বেলেগ এটা বিভাগৰ আৰু মানে বেলেগ এটা বিভাগৰ, এইটোতো মে, বেলেগ ব্যৱহাৰ বোৰো থাকে ন ',? দাৰ্জিলিং লৈ গৈছিল দেই।
হয়।
দাৰ্জিলিং লৈ গৈছিলে, দাৰ্জিলিঙ- দাৰ্জিলিঙত কৈছিল মোক মানে অলপ অ', মানে এ, অলপ পইচাটো বেছি হৈ আছিলে সেইকাৰণে মই ক'লো নাযাও দেই পিছত যাম।
হয়।
তাৰ পিছত ফটো - চটো বিলাক দেখিছো ভাল লাগিছে যাতে ভাবিছিলো যাব মন গৈছিল কিন্তু, পইচাটো অসু সুবিধা হল যে এনে কিন্তু ভাল লাগে দেই মানে বহুত ধুনীয়া ঠাণ্ডা জেগা যে
হয় হয় দাৰ্জিলিং দাৰ্জিলিং তোমাৰ এইফালে তোমাৰ শ্বিলং উ মাণালী
অ এই এ তাৰপিছত চি হেৰি কি বুলি কয় এইটো অ চ এ অৰুণাচল
অৰুণাচল হয় হয় অৰুণাচলত তোমাৰ টাৱাং যাব লাগিব তুমি তাৰ তোমাৰ ভৌগোলিক পৰিৱেশটোও ভাল তাৰ তোমাৰ ভৌগোলিক
ভাল লাগে ভাল লাগে এ মানে কি জানা তুমি তুমি এতিয়া নিজৰ জেগা খিনিৰ পৰা বেলেগক গ'লে ভাল লাগে এয়া আক সিহতবিলাকতে আমাৰ াত আহে ভাত
নাই নাই নাই নাই আমাৰ যে ইয়াত আহিলে ভাল পায় কিন্তু মানে তেওঁলোকেও মানে এই গৰমটো আমাৰ ইয়াত যিমান গৰম ন তেওঁলোকে সহ্য কৰিব নোৱাৰে কিন্তু তেওঁলোকে যে ঠাণ্ডা ঠাণ্ডা জেগাত যে আছে তেওঁলোকৰ যোনটো ভৌগোলিক পৰিৱেশ তেওঁলোকে সেই ঠাণ্ডা জেগাত লগত তেওঁলোকে মানে চাফ খুৱাই পেলাই নিজকে ৰাখিব পাৰে তেওঁলোকে এতিয়া গৰম সহ্য কৰিব নোৱাৰে আমি এতিয়া তেনেকুৱা আমি এতিয়া যদি আম ইয়াত যদি বেছি যদি ঠাণ্ডা পৰে ন পুহ মাহত কে কিমান ঠাণ্ডা পৰে একো দেখা পোৱা নাযায় হয় কুঁৱলিত তোমাৰ এইখিনিৰ পৰাও তোমাৰ অ এক মিটাৰ দূৰলৈ তোমাৰ দেখা পোৱা নাযায় তেনেকুৱা নিচিনা হৈ যায় যে
উম এবাৰো বহুত পৰিছিলে
বহুত পৰিছিলে এ তেনেকুৱা ঠাণ্ডাত মানে আমাৰ এতিয়া কেনেকুৱা অৱস্থা হৈ য আমি একেদম তোমাৰ মানে এ হেৰি গৰম কাপোৰ পিন্ধোৱ পিন্ধোৱেও মানে তোমাৰ হেৰি কৰিব নোৱাৰে ঠাণ্ডাটো নকলায়। এ তেওঁলোকে কি হয় তেওঁলোকে তেওঁলোকে কিন্তু পাৰিব তেওঁলোকে কাৰণ ঠাণ্ডা জেগাত থাকে ন তেওঁলোকে আমাৰ যদি এনেকুৱা এনেকুৱা পুহ মাহৰ যদি ভৌগলিক পৰিৱেশটো যদি আহে তেওঁলোকে কিন্তু ইমান ঠাণ্ডা নাপাব তেওঁলোকে সদায় পায়ে থাকে।
সেইটো হয় হেৰি আকৌ হেৰি ঠাণ্ডা জেগাত থাকিলে মানে অলপ। ভাল দিয়া। মানে তোমাৰ। শৰীৰটো হওক স্বাস্থ্য স্বাস্থ্যকৰ জেগা বুলি কয় ন ঠাণ্ডা জেগাব বোৰ অলপ স্বাস্থ্য জেগা বুলি কয়। মানে তোমাৰ হেৰিও ভাল হৈছে। ছালৰ বেমাৰো ইমান নহয়। গৰমত যেতিয়া আমি কিমান ধূলি। পোৱালি কিমান হ'ল। সেইটো কাৰণে বেয়া মানে
গৰম। ছালৰ বেমাৰো হয় তোমাৰ আহ মানুহবোৰৰ দেহা দেহাবোৰো ভাল নাথাকে দিয়াচোন বহুত ধৰণৰ বেমাৰ বেমাৰে দেখা দিয়ে।
গৰম দিনত নে ঠাণ্ডা দিনত
গৰম দিনত ধূলি ধূলি বালি হয় ধূলি বালি তোমাৰ মানে মানে গা ধুলেও মানে গা নোধোৱা নিচিনা অৱস্থা হৈ যায় এতিয়া তোমাৰ
ছালৰ ৰোগ হয় দিয়া।
ভালৰ ৰপটো নহয়েই সেইটো বাৰ প্ৰধান সমস্যা।
এই মানে হেৰি হৈছে আজিকালি এইটো যে ছালৰোগ কিয় হৈছে জানা আমাৰ যে প্ৰদূষণ যে বেছি হৈছে
হয় হয়।
প্ৰদূষণৰ ফলত মানে এইটো আমাৰ যে বায়ুমণ্ডলত থাকে যে তাপচ সেইটো যে ফুট আহ ফুট ফুট যে পৰিছে যে
হয় হয়।
হয় সেইটো কাৰণে বেছি হৈছে
হয় হয়। আমাৰ আমাৰ ইয়াত এনেকুৱা হ'ব। তোমাৰ এটা সময় আহিব মানে গৰমৰ তোমাৰ যোনটো তোমাৰ, আ, এতিয়া বৰ্তমানলৈ, বৰ্তমান যিটো তোমাৰ গৰমৰ, তোমাৰ উত্থাপন সেইটো আৰু বৃদ্ধি হ'বলৈ ধৰি আছ আৰু তেনেকুৱা হ'লেতোন আমাৰ কি হ'ব? পিছৰ, পিছৰ প্ৰজন্ম তোমাৰতোন, আপোনাৰ বহুত অসুবিধা হ'ব। সেইবাবে কি হ'ব, মানুহবিলাকে গছ-গছনিৰ মূল্যটো বুজি পোৱা নাই। এতিয়া যেতিয়া, মানে, তেনেকুৱা অৱস্থা হ'ব ন', ফিউ পৃথিৱীত সকলোৱে কি হ'ব, কি কৰিব লাগিব, কোৱাচোন। পৃথিৱীত সক সকলোৱে অলপ মানে, অক্সিজেনৰ, তোমাৰ, মানে, হেৰি-হেৰি লৈ যাব থাকিব লাগিব। হয়, হয়। অক্সিজেন লৈ থাকিব লাগিব। অক্সিজেনৰ কুকুৰা লৈ থাকিব লাগিব। তেনেকুৱা নিচিনা অৱস্থা হ'ব। সেইটোৱেইতো কৈছোঁ ন'। আমাৰ ইয়াত তেনেকুৱা এটা পৰিৱেশ হ'বলৈ গৈ আছে। তোমাৰ বৰ্তমান, তোমাৰ দেলহিতে চোৱা, কিমান উত্থাপন
সেইটো হয়। কিমান, কিমান ধোঁৱা! দিলহিখন তোমাৰ ধোঁৱা হৈ গৈছিলে
তেনেকুৱা ডিগ্ৰী চেলচিয়াছ মাৰে, তোমাৰ গৰম
নাই, তাতকে বেছিয়েই মাৰে
বেছিয়েই মাৰে। সেইটোৱেই মই বৰ
ছয়চল্লিশ পৰিছিলে এবাৰ। আকৌ, হেৰি, অ', মানে, অলপ হেৰি দিনতো তেনেকুৱা দিনত আছিলে। মানে, গৰমটো এৰিছে আৰু মাৰ্চ মাহত যে বহুত যে ধোঁৱা নিচিনা হৈ গৈছিল, পাইছিলানে?
হয়, হয়, হয়। পাইছিলোঁ, পাইছিলোঁ।
এইটো কিহৰ কাৰণে হৈছিলে? আকৌ যে, এই বহুত মানুহবিলাক কি জানা? বহুত মানুহবিলাক কিবা নিচিনা এনে, এনে প্লাষ্টিক বিলাক মানে পুৰি কৰি শেষ কৰি পেলাই হয়নে?
হয়, হয়।
এতিয়া আমাৰ এতিয়া গছ কাটিয়ে আছে চা, মানে মাত শুনিয়ে আছো ভে, ভে কৰি আছ
হয়, হয় মানুহবোৰে সেয়াই আজিকালি এই য-যন্ত্ৰ বিদ ওলাই পেলাই মানে গোটেই মানে গছনিবোৰ অ', আগতে মানে মানুহ বিলাকে কাটিবলৈ দিয়া অ', মানে আগতে আগৰ মানুহবিলাক বুজিও পাইছিলে গছৰ মূল্য কিন্তু এতিয়া যেতিয়া এই যন্ত্ৰবিদ আহা হ'ল তাত তোমাৰটো একো কাম নাই তেলটো ভৰাব লাগে আৰু খালি মেচি মেচিনটো তোমাৰ চলাই পেলাই গছ কাটি যাব লাগে, সময়টো কম লাগে সেইটোৱে। নিশ্চয়, নিশ্চয় আগতে হয়, হয় নিশ্চয় আগতে তোমাৰ সময় লাগিছিলে এইজোপা গছ কাটোতে তোমাৰ এঘণ্টা লাগিছিলে। আজিকালি